হেল্ল', অ' কি কৰি আছা?
মই এনে শুই আছোঁ, কলেজৰ পৰা আহি।
অ', মই এনেই বহি আছোঁ। পাঠ শালা
চব একেলগে খাই আছোঁ, খালো তুমি খালা?
অ', খালোঁ।
কিহেৰে খালা?
মই মাছ তাৰপিছতে হেৰি ঐ সাৰ তৰকাৰী বনাইছিলে যে, সেয়া দি খাইছোঁ, তুমি?
মই মাংস, হাঁহৰ মাংস
অ'। তোমাৰ ঘৰ ক'ত হয়? এয়া হেৰি মই লাও পাত যে লাও পাত আৰু কথালৰ গুতি অ' সেয়া বনাই চিলে।
উ, বেছি ভাল লাগে।
অ'। তোমালোকৰ ঘৰকত? মোৰ মৰিগাঁও অ' মোৰ ঘৰৰ মোৰ ঘৰ মৰিগাঁৱতে পৰে। তোমাৰ ঘৰত কি? মোৰ ঘৰত ভাইটি, মা আৰু মই। তোমালোকৰ?
আমাৰ ঘৰত আছে বহুত বহুত মানে কি অ' মই আমমা, আববা, দাদা বও। তাৰপিছত ভতিজা দুজনী বা আছিলে বিয়া হল।
অ' পঢ়ি আছা তুমি।
অ' পঢ়ি আছো।
কিহত মই পঢ়ি আছোঁ কিহত পঢ়ি আছা তুমি?
মই বি এছ চি ছেকেডছেমিষ্টাৰ।
মই হায়াৰ ছেকেন্ডারি ফাইনেল দি পেলাই নাৰ্ছিং কৰি আছোঁ।
উম কি নাৰ্ছিং কৰিচা যি এনেম নে এনম।
এআইদি।
অ' সেইটো কেনেকুৱা মানে?
এইটো হেৰি লেবটৰীৰ লগত মানে অলপ ৰিলেটিভ আছে আৰু।
কিমান দিন কৰিব লাগে?
এইটো হেৰি ছমাহ এবছৰে চাৰ্টিফিকেট দিব। তাৰপিছত তেতিয়া হেৰি নগাঁওত পঠাই দিয়ে আৰু।
অ' এইটো চৰকাৰি নে? প্ৰাইভেট কত হৈ আছে?
ৰহা।
অ' অ' অ গম পাইছো মই। এ' মেম জনীৰ নাম কিনো মেম নহয় জানো যিজনী মানে মেইন এইজনী আছে।
অ' মামণি, অ' মামণি।
উম মোৰ জেঠাইৰ ছোৱালী।
অ'। তাতে কৰি আছো।
অ'।
মানে অলপ চিনাকি হয় আৰু মোৰ মানে দাদা বা জনী মানে তাতে মানে পঢ়িছিলে তাৰ পিছত তাই গুচি আহিল।
মোৰ নিজৰ জেঠাই ছোৱালী হয় মানে ঘৰৰ পৰা মোক তেনেকে হেৰি কৰিব দিয়া নাই কৰিলে মানে চৰকাৰী কেইটা কৰিব দিছে আৰু।
অ'। নাই ইয়াতে মানে থাকো। আজি মই ঘৰত আহিছোঁ ৰুম লৈ থাকোঁ ভাড়া ৰুম। আজি ঘৰত আহিছো মানে।
অ'। বাকী ঘৰত চবে ভালে আছে?
অ', ভাল তোমাৰ?
উম, ভালে।
অ',
ভাইটি ভাইটি আছে ন?
অ',
কোন ক্লাছত পঢ়ে?
তেনত।
অ', এবাৰ চাগে মেট্ৰিক দিব আৰু। নতুনকৈ উঠিছে চাগে? অ', হাই ছেকেণ্ডাৰী কত পঢ়িছিলা?
হাই ছেকেণ্ডাৰী মৰিগাঁও কলেজ এটাত পঢ়িছিলোঁ।
অ',
তুমি ক'ত পঢ়ি আছা?
মই হাই ছেকেণ্ডৰী পঢ়িছিলো মৰিগাঁও হাই ছেকেণ্ডৰী তাৰপিছত এতিয়া মৰিগাঁও কলেজত। তোমাতকে এটা ক্লাছ ওপৰত মই।
অ', তুমি ছেকেণ্ড ছেমিষ্টাৰ ন?
অ', অ', তোমাৰ কিমান দেৰি হল তাত যোৱা?
হাই ছেকেণ্ডাৰী মানে ৰিজালৰ পিছত তেতিয়া গৈছোঁ।
নতুন নহলে বা
অ' নতুন। ভাবিয়ে আছিলোঁ তাৰপিছত তাতে তাৰ মানে সেই মেমজনী মানে চিনাকি ওলাল যেতিয়া তাতে মানেইটো কাৰণে গুচি গ'লোঁ আৰু। বি এ পঢ়িলে চাৰি বছৰ পঢ়িব লাগে যে হয়, আৰু আমাৰ জেনেৰেল কাষ্টৰ কাৰণে মানে চাক কৰি কাৰণে বা কিবা এটা কাৰণে বহুত দৈৰি লাগে, সেইটুকাৰণে মানে কিবা এটা লাইনত পঢ়িছোঁ। খোৱা বোৱা হলে আৰু। তোমালোকৰ মৰিগাওঁ ক'ত হয়?
মৰিগাঁও এ মৰিগাঁও দিয়া।
অ',
তোমাৰ?
মৰিগাঁও দণ্ডুৱা।
অ', ওচৰতে।
অ',
বাকী খবৰ ভালে?
ভালেই দিয়া গৰম দিছেনে নাই?
দিছে আজি তথাপিও মানে ঘৰত অলপ ঠাণ্ডাই পাইছোঁ তাত যে আৰু গৰম।
আমাৰ হে মোৰ কলেজৰ পৰা আ, টুৱেণ্টি ফাইভ কমিটাৰ টুৱেণ্টি থ্ৰী মান হয় চাগে কিলোমিটাৰ।
অ',
ঘৰ।
অ',
বহুত গৰম আজি মানে প্ৰেক্টিকেল আছিলে এক্সাম।
অ',
উম, ভালে আছে খে তাকে জুলাই মাহত গৰমৰ বন্ধ দিব নে ক্লাছ হব? অ', মানে কেনেকুৱা পঢ়া চহা কেনেকুৱা?
নোট দিয়ে। সেইখিনি মানে তাতে লিখোঁ লিখি পেলাই তাৰ পিছত মানে ৰুমত আহি পেলাই ভালকে লিখোঁ, তাৰ পিছত আৰু আহি পেলাই পঢ়ি পিছৰ দিনাখন মুখস্থ লয়। কি কি শিকাইছে বুজা বুজাই দিয়ে যে, সেইখিনি বুজাই ক'ব লাগিব। তেনেকুৱা মানে।
তেনেকে বস্তু চস্তু চবতো আছে ভালকে।
অ', আছে মানে লাহে লাহে মানে এটা এটা শিকাই থাকিব এতিয়া মানে বি পি যোনটো জোখে কেনেকে মানে চাই সেইটো শিকাইছে এনে মানে শি শিকাই থাকিব আৰু আৰু নোতো দিয়ে সেইটো কৰিলেতো নহব ন মানুহক কেনেকে কি কৰিব লাগিব এইটো শিকাইছে।
ম পাপা মানে আৰু মোৰ জেঠাই জীয়েক এজনী মানে জেঠাই নাতিনীয়েক হয় মানে। অ', মামণি বা হেৰি বায়েকৰ জীয়েক হয় তাৰনাম মুনমি আছে আছিলে নেকি। তাইয়ো তাৰ পৰাই কৰিছে উম, বহুত দিনতো পাছ কৰিলে তাই।
অ', সাপমাৰীয়ে হয়।
অ', শুনিছো বহুতে কৰে কিন্তু আমাক ঘৰৰ পৰা নিদিয়ে।
অ',
বাকী ক?
কোৱা তোমাৰ ফেভৰেট কালাৰ কি?
ফেভৰেট ব্লেক এণ্ড হোৱাইট।
অ' মোৰো সেইটোৱে।
বা মিলি গ'ল।
অ', এইটো কালাৰ বেছি ভাল পাওঁ।
উম,
কিয় জানানে তুমি? তুমি বনাব জানানে ভাত সবজি?
অ', জানো। মানে ভাল পাওঁ বনাই কিন্তু মানে মন গলেহে। বনোৱাটো ভালে হয় ঘৰত মই ভালকে বনাওঁ সবতকে।
অ', মোৰ তেনেকুৱাই মোৰ তেনেকুৱাই মানে খং উঠি থাকিলে যদি মানে কিবা এটা কৰিব লাগে তেতিয়া মানে নকৰা কামটো কৰি পেলাই থৈ দিওঁ মন নাযায় যে, এনে মানে ভাল লাগি থ থাকিলে নিজে বনাব মন গ'লে তেতিয়া আৰু ভালকে বনাওঁ।
ভালে, কলেজ ইয়াত আমাৰ হেৰি মৰিগাঁও কলেজৰ পিছফালে আছে নেকি?
অ',
মই মানে ঠাণ্ডা ইমান হেৰি নাপাও, পঢ়িছো তাতে থাকো যদিও মানে ইমান এটা হেৰি নাই। মই হায় ছেকেণ্ডাৰী পঢ়োতেহে আছিলোঁ মৰিগাঁৱত ৰুম লৈ, হেৰি এম বজাৰ সন্মুখত। উম, নীট কম্পিউটাৰ যে তাতে আছিলোঁ।
ৰুম লৈ আছিলা যে ঘৰৰ পৰাছোন ওচৰে হয়।
উম, নাই দূৰ হয়। মানে হায় ছেকেণ্ডাৰী আছিলে যে অলপমান পঢ়া চহা অহা যোৱা কৰিলে অসুবিধা হয়।
অ',
তোমাৰ কি কি চাবজেক্ট আছিলে হায়াৰ ছেকেণ্ডাৰীত?
মোৰ পলিটিকেল চায়েঞ্চ এডুকেশ্যন। তাৰপিছত এন্থপলজি জিঅগ্ৰাফী। আৰু ইংলিছ আছামিছটো থাকে আৰু তোমাৰ,
মোৰ আছামিজ ইংলিছ। তাৰপিছত ফিজিক্স, কেমেষ্ট্ৰি, বায় আৰু মেথছ,
অহ,
মই এতিয়া বি এছ চিত মানে জলজিত মেজৰ আছে কিন্তু মানে। অ জলজীটোত মাৰ্কছ উঠাবৰ কাৰণে এটা চাবজেক্ট, আৰু সহজ ল'ব লাগে সেইটো কাৰণে মই এন্থপলজি ললো এন্থপলজিটো বোলে সহজ। তাৰপিছত মই হায়াৰ ছেকেণ্ডাৰীত, নপঢ়াকে মই এতিয়া বি এ চিত এন্থপলজিত পঢ়ি আছো। আজি এক্সজাম আছিলে প্ৰেক্টিকেল।
অ সহজে, ইমানো হেৰি নহয়। ভাবিছিলোঁ এবাৰ হেৰি কৰোঁ নেকি বোলো। এ এডমিচনটো লৈ থওঁ তাৰ পিছত যেতিয়া তাত থাকিব লগা হ'ল। তো অসুবিধা হ'ব।
অ এডমিচন কি এনেকে জি কে বিত ল'ব উম, আকৌ দুটা তিন দুটা তিনিটা একেলগে কৰিব অলপমান হেৰি হয়।
অ সেইটো কাৰণে তাতো মানে একজাম পাতিব হয় আৰু সেইটোতো মুখস্থ কৰিব লাগিব ন- পঢ়িলে নহ'ব আৰু এইটো ইয়াতোতো একজাম পাতিব।
মই ভাবিছিলো বি এছ চি টো লগাই বেলেগ বেলেগ কিবা কৰি- কিন্তু এতিয়া পি এছ চি তৰ পৰা মানে - -
আহ
দিয়া নহলে দে উম দেৰিকে কথা পাতিম
অঁ ঠিক আছে হ'ব। এ দুপৰীয়া